অঁ
অহ কোৱা
অ অ কিঠিক কৰি আছ
এয়া এনে বহি আছো
অ অ ঘৰতে আছ নেকি
অ এয়া ঘৰতেে আছ
অঁ কোন জেগা তোমাৰ ঘৰ
মোৰ তেজপুৰ
অ তেজপুৰ কোন জেগা
আতেছপম ঢেিকিয়াজুলি
অ'।
তোমালোকৰ?
আমাৰ লখিমপুৰ নাৰায়ণপুৰ।
অ', দূৰ আছে।
দূৰ আছে অ', আহিছা নাই এইপিনে? অহা নাই চাগে?
নাই, যোৱা নাই বৰ্তমান।
অ', অ', আগতে আহি পোৱা নাই ন?
নাই নাই।
অ'। তোমালোকৰ সেইপিনে হ'লে এইপিনে ইমান আহিবলগীয়া নহয়।
নাই, সেইফালে লখিমপুৰ চাইডটো দূৰ পৰি যায় যে।
অ', গুৱাহাটী চাইডেহে কাম থাকে থাকিলেও।
অ', সেইফালে যোৱা হয় বাৰু।
অ'।
পিছে কিবা কৰি আছা নে এতিয়া?
অ', এতিয়া এনেই আছোঁ। ফিল্ডলে আহিলোঁ, ওচৰৰ ফিল্ড এখনত।
অ'।
তুমি কিবা কৰি আছা নে কি?
সেয়া এনেই বাহিৰত বহি আছোঁ। যিটোহে গৰম!
গৰম দিছে। আজি বাৰু অলপ কমেই গৰমটো, বৰষুণ দিলেতো ৰাতিপুৱা।
আমাৰ এফেলে পৰা নাই তেনেকে। ৰাতিয়ে দিছিলে এতিয়ালেকে ৰাতিপুৱাপা আহা নাই।
আমাৰ ইয়াত দিনতো মাজে মাজে দিছিলে বৰষুণ। দুপৰীয়া টাইমত দিছিলে আকৌ ৰাতিপুৱাও দিছিলে অলপ। কালিতকে আজি কম আৰু গৰমটো।
অকন ঠাণ্ডা পৰিছে যে, ভাল হৈছে বাৰু।
অলপ ভাল হৈছে অ'। কালি পৰহিটো বহুতেই গৰম আছিলে।
অ'।
বাকী তুমি এনেই পঢ়ি আছা নে কি?
মই হাই চেকেন্দী ফাইনেল দিলোঁ।
এইবাৰ দিছিলা নে কি?
দুবছৰ পাৰ হ'ল দিয়া।
অ', তাৰপা পঢ়া নাই আও?
নাই, পঢ়া নাই।
আও'। তেতিয়া তোমাৰ ৰাম-মোৰ হেৰি বি এছ্‌ চি কমপ্লিট হ'ল। তেইছত। তাপা এতিয়া, পঢ়া নাই আৰু এতিয়া।
নাই নাই।
তাৰপা পঢ়া নাই বোলো।
কি কৈ আছা?
বি এছ্‌ চি কমপ্লিট হ'ল, তাৰপৰা পঢ়া নাই আৰু।
অ', অ', ঠিকে আছে।
তোমাৰ এনেই নামটো কি? ৰিয়েল নামটো?
প্ৰীতি।
প্ৰীতি অ'। বাকী ঘৰত কোন কোন আছে?
মোৰ ঘৰত দেউতা, মা, মই, দাদা দুজন।
অ'।
কোৱা বাকী?
বাকী হেৰি, ওলাই মিলি যোৱা নাই নেকি আজি?
নাই কলৈকো যোৱা নাই তেনেকে।
গৰম কাৰণে যোৱা নাই নে, এনেইহে?
গৰম কাৰণেও যোৱা নাই। এনেও যোৱা নাই।
হা, ছোৱালী মানুহ ইমান ওলাই মেলি নাযায় বাও।
হয় নেকি।
ল'ৰা মানুহৰ য'ত ত'ত গুচি যাব পাৰে, মন গ'লে। ছোৱালী মানুহ আকৌ নোৱাৰে ন।
তাকে। তুমি যোৱা নাই কতোতে?
নাই। আজি, অ', ৰাতিপুৱা গলোঁ। বজাৰ বহে আমাৰ ইয়াত। কিবা সপ্তাহিক বজাৰ।
অ'।
বজাৰত গ'লো। আ, হেৰি, আহি পেলাই ঘৰতে থাকিলো। এতিয়া আকৌ ফিল্ডলে আহিলো। ফিল্ডৰ পৰা আকৌ যোৱা দেৰিয়েই হ'ব নহয় নেও।
অ', কিবা ফিল্ডত খেলিব আহা নেকি?
ফিল্ডত ৰানিং কৰিব আহোঁ। আবেলি, আবেলি।
অ'।
ইণ্টাৰভিউ এপ্লাই কৰি থোৱা আছে যে, পুলিচ কিবা কিবি।
অ', ভালে কৰিছা।
তুমি কৰিছা নে এপ্লাই, নাই কৰা ন'?
নাই। মোৰ সেইবোৰাক ইমান ইণ্টাৰেষ্ট নাই।
ছোৱালী মানুহে ইমান হে এপ্লাই নকৰিব। আমাৰ এই পিনে ল'ৰা মানুহে কৰে।
তাকে।
বাকী। দাদাহঁতে ঘৰতে আছে নে কি?
না, ডিউটি গ'ল।
মাহঁত কাম কৰি আছে নে, এনে আছে?
উম, মাহতো এনেই বাটত বহি আছে গৰমত।
অ', সেইবিলাক পুৰা ৰ'দ দি আছে নেকি?
ৰ'দ দিছে বাৰু।
অ', আমাৰ ইপিনে ৰৰুদটো ইমান নাই বাৰু। কিন্তু হেৰি গৰমটো আছে। কিন্তু ৰ'দ নাই। বতৰো অলপ সেমেকা লা কৰি আছে।
অ', বৰষুণ অকন দিলেই ভাল হ'ব অ'। বহুত গৰম।
বৰষুণ লাগে। ইমান ৰ'দ ভাল নহয়। বেমাৰ হয় মানুহৰ।
উম', তাকে। যিটোহে গৰম।
উম'।
কোৱা, বাকী কিবা আৰু খবৰ খাতি তোমাৰ?
খবৰ খাতি। আছো আৰু তেনেকে।
তোমালোকৰ মাহঁতৰ ভাল?
মাহঁতৰ ভালেই অ'। তোমালোকৰ ভাল মাহঁতৰ?
অ', ভালেই।
অ'।
ফুৰিব-মেলিব, ফুৰিব যাম চাগে। এতিয়া নহয়। অলপ, পিছত যাম, কেইদিনমান
ঠাণ্ডা পৰিলেওক। অকমান চাগে ন?
অ তেনেকুৱাতে যাব লাগে। ইমান গৰমত গৈ ভাল নালাগে।
বন কৰা। তোমালোকৰ এইফালে জেগা আছে জানো? নে, তেনেকে ভাল প্লেচ আৰু ফুৰিব যাব পৰা।
অ', তেনেকুৱা ভাল প্লেচ নাই। মানে হেৰি আছে এনে পিকনিক স্পট কিবা কিবি আছে ৱাটাৰফল কিবা কিবি ওচৰতে
অ অ
ওচৰত মানে ইমানো পোন্ধৰ বিশছ কিলোি মানাব লাগে আৰু তেনেকুৱা কিন্তু মানে এনেকে বহুত ফেমাচ মানে প্লেচ নাই অ হে ফুৰিব যাব পৰা তোমালোকে যেনেকে দে আপুনি কিবা কিবি আছে ন
অ
আহ আমাৰ ইয়াত তেনেকুৱা মানে ইমান হেৰি নাই ফেমাচ হে নাই অগ্নিগড়ৰ গৈছো এতিয়া নহয় আগতে যেতিয়া সৰু আছিলো স্কুলৰ পৰা পিকনিক গৈছিলো ন
স্কুলৰ পৰা
স্কুলৰ পিকনিক যাওঁতে যোৱা নিগ তাৰ চিত্ৰ লেখা কিবা কিবি উদ্যান
অ
তুমি গৈছা ন আমনি গাওঁ গৈছা চাগে ও
উম' গৈছোঁ মই তোমাৰ মামা ঘৰ আছে তাতে।
অ' অগ্নিগড় এইটো চাইডত।
অ' সেই ফালে তেজপুৰ চাইডে।
অ'।
আমাৰতো ঢেকীয়া গজীপৰি যায় না ঘৰত তেজপুৰত আৰু মেইন টাউন।
অ' নিগৰত টাউনতেযাবো।
টাউনতে পঢ়ে সেইফালে ভালেই আৰু ওচৰ সন্ধিয়া ওলাই যাব লাগে ৰাতি-ৰাতি সোমালেও কোনো কথা নাই।
অহ। আমি যোৱা দিন হ'ল একেবাৰে সৰুতে গৈছিলোঁ চছেভেন এইটত পঢ়ি থাকোতে।
অ'হ।
আকৌ এতিয়া যাব লাগিব পিছত অলপ পিছত পইচা পাতি অলপ গোটাই মেলি।
অ' আহিব লাগে।
তেতিয়াাই মানে হেৰি অ' ভাল লাগে। তেতিয়া লোকৰ হাতত গৈছিলো যে ইমান ভাল দৰে চাব পৰা নাই ন স্কুলৰ চাৰ বদেউ এতিয়া নিজে ডাঙৰ হলোঁ এতিয়া ভালদৰে চাব পাৰিম আৰু গলে।
এতিয়া চাগে সৰু চাগে ন।
তেতিয়া সৰু চেভেন এইটত পঢ়ি থকা।
অ'।
তোমালোকৰ কোন কোন আছে ঘৰত?
আমাৰ ঘৰত মা, দেউতা, দাদা, মই আৰু, ভাইটি আছে। আমাৰ ল'ৰা তিনিটা আছে, অহ।
অহ,।
তিনটা ল'ৰা-ছোৱালী নাই। বাকী ভাত খালা নাই।
ভাত খালোঁ। ্
কিহে খালা বা?
ভাত দালি, ভাজি, ভাত সেইয়াই গৰমত খাব নোৱাৰি অহ, ভাত।
গৰমত ভাত খাব নোৱাৰিএ
মন নাযায়।
গৰমত ভাত খাব মন নাযায়, সেইকাৰণে হেৰি হয়।
খুব ঠাণ্ডা পানী খাই আছে একেইদিন।
উম, গৰমত পানী পুৰা খাই থাকিব লাগে। বেছি পানী খাবলৈও কিবা গোটেই ঘামি বেছি ঘাম ওলাই আকৌ।
অহ, নকবা।
যিমানে পানী খাই সিমানেই গোটেই ঘামি অৱস্থা নাইকিয় হৈ গৈছে যায়।
গৰমত চাহো খাব নোৱাৰি, এনেইটো চাহটো খাই ভাল লাগে, গৰমত কিন্তু চাহ খালে বেছিকে গৰম উঠে।
মইতো চাহে নাখাওঁ তেনেকে।
অহ, চাহ ইমান নোখোৱা নেকি?
কেতিয়াবা গাখীৰ চাহ খাওঁ, কিবা থাকিলে মানে, এনেই মই চাহ নাখাওঁ।
অহ, মই আকৌ চাহ খাই ভাল পাওঁ, চাহটো পুৰা খাইে থাকো, কিন্তু এতিয়া এই গৰমত অলপ কমাইছো আৰু।
চাহটো খোৱাতো বোলে বেয়া, বেছি খাব নালাগে।
অহ, চাহ খালে বেয়া বুলি কয়, কিন্তু মোৰ ডেইলি ছয়-সাত কাপ চাহ গুচি এই যায়।
আগতে মইয়ো খাইছিলোঁ গাখীৰ চাহ, কিন্তু এতিয়া বহুত এৰি দিলোঁ।
মোৰ স্কুল থাকিলে খোৱাটো কম হয় মানে, স্কুলত গুচি যাওঁ তাত নাপাওঁ ন' অকল এবাৰ হে লেজাৰ টাইমত হে খাবলে পাওঁ।
অহ।
আৰু নটাতে গুচি যাওঁ দুটা বজাত ঘৰলৈ আহো, তাৰপৰা আহি পেলায় ভাত খাবই হয় যে, চাহ খাবলৈ নহয় আৰু।
হয়
ৰাতিহে খাওঁ। কিন্তু এই ঘৰত থাকিলে একদম পুৰা আলহী-দুলহী আহিলে লগতে চাহটো মোৰো খাই থকা হয়।
তাকেই উম কোৱা আৰু বাকী কিবা তোমালোকৰ সেইফালৰ কথা? লখিমপুৰ জেগাতোৰ নাম।
লখিমপুৰ এনেই নাম শুনিছে নহয় আগতে?
অনিছ মোৰ শুনিছো আমাৰ ন কি আছিলে আইতাৰ ভনীয়েক আছে তাত।
অ' আহি পোৱা নাই ইয়াত?
মই যোৱা নাই, এইবাৰ যাম নেকি ভাবি আছো তাকে
অ আহিলে কবা, ফোন-চোন কৰিবা তেতিয়া।
অ' হয়।
লখিপুৰ কোন জেগাত আছে বা তোমালৰ কিবা মানুহ?
এ'মোৰ আইতাৰ জানো কোন জেগা সুধিব লাগিব সেয়া নাজানো ভালকে।
অ' লখিমপুৰ মানে বহুত ডাঙৰ হয় ন জিলাখন।
ডাঙৰ হয় সেইটো
আমাৰ মানে লখিমপুৰ একদম বৰদাত পৰে। বৰদা মানে তোমালোকৰ শোণিতপুৰ ছাইডতে পৰে আৰু। আমাৰ ইয়াৰ পৰা মানে দহ কিলোমিাৰ মান গলে তোমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্ ইষ্টাট হৈ যায়।
আইাইছ ন
অ' কিন্তু লখিমপুৰ টাউনলৈ আমাৰ ইয়াৰ পৰা মানে পঞ্চাশ কিলোমিটাৰান হব।
অ'।
লখিমপুৰ মেইন টাউনলে।
ন টাউন
অ'এই মাধৱদেৱ কলাক্ষেত্ৰৰ নাম শুনিছা নাই জানো?
অ' নাম শুনিছো।
মাধৱদেৱ কলাক্ষেত্ৰ।
উম শুনিছো এই মানে ফোনত দেখিছো ন মোবাইলত।
অ মোাইল চি হয় কলাক্ষেত্ৰ আমাৰ ওচৰত একম পাঁচ কিলোমিটাৰ মানে আমাৰ নাৰায়নপুৰ টাউনতে আছে ন কলাক্ষেত্ৰ। আমি পাঁচ মিনিটমান গ'লেই কলাক্ষেতলৈ যাব পাৰো।
পাৰি ন।
উম মাধৱদৱ কাক্ষেতৰ ওচৰতে আছে, তাৰ পিছত মাধৱদেৱ থান আছে ন ওচৰতে।
অঁ'।
মাধৱদেৱ যত জন্ম অ মাধৱদেৰ যত জন্ম হৈছিলে সেই থানখন আমাৰ ঘৰৰ ওচৰতে আছে।
ঘৰৰ ওচৰতে নেকি?
বছৰতে আৰু মানে অলপ যাব লাগে চাৰি পাঁচ কিলোমিটাৰ। তেনেকুৱা মানে কলাক্ষেত্ৰ থান চব ওচৰতে আছে।
ভালেহে সংস্কৃতিবোৰ ওচৰতে আছে।
অ আহিলে চব পাৰিবা
আৰু ৰাতি কিমান টাইমলৈকে থাকা?
কি অনলাইন নেকি?
অনলাইন নহয় মানে, এনেই কিমান টাইমত হোৱা আৰু?
এই মোৰ বাৰটা এটা বাজি যায়।
ইমান দেৰিক শুৱা নে?
হা মোবাইল চাই থাকো।
কি চোৱা ইমান?
ইনষ্টা।
টোপনি নাহে ইমান দেৰিলেকে?
অভ্যাস হয় গ'ল যে।
অভ্যাস হৈ গ'ল বাৰু অ',। তাৰপা ৰাতিপুৱা কিমান টাইমত উঠা?
ৰাতিপুৱা উঠো আৰু ন টা।
এই অকন দেৰি কে উঠা।
দেৰি কে উঠো।
মায়ে গালি নিদিয়ে ঘৰত?
পাৰিলেওঁ পাৰি থাকক বৌ হত আছেই।
অ', দাদা হতে বিয়া পাতিলে।
উম, পাতিলে দুইটাই।
অ', সেইকাৰনে আকৌ। ছোৱালী আৰু এজনী থাকিব লাগিইছিলে। তেতিয়া গালি দিলে হয়। কাজিয়া লাগি গল হয় দুইজনী।
অ', ভাগ্য ভাল ছোৱালী নাই হেই দুজনী।
অ', নহ'লে বা ইমান দেৰিকে লৈকে শুই থাকে ময়ো শুম বুলি।
হেলও মায়ে